হেল্লো
আহ-আহ-অহ-আহ হয়।
অ
বহুত দিনৰ মূৰত কল কৰিলা। চন
অ মই আজি সময় আছো দে এনেই আৰু, সময় পোৱা নাই। উ
কিয় ফোন কৰিছিলা।
মই মানে ফোন কৰিছিলো, এটা কথা পাতিব বিচাৰিছিলো। অ মানে পহাৰৰ, দীপাৱলীৰ লগত বিষয়ে কথা পাতিলৈ খুজিছিলো তোমালোকত
অ হয় নেকি অ পোহৰ উৎচৱ দীপাৱলী আহি আছ অ তাৰে বিষয়ে ময়ো অলপমান অ শুনিবলৈ বিচাৰিছিল। ছিলো মানে তুমি গাঁৱত থাকা ন তাৰ সিপিনে গাঁৱৰ পৰিৱেশটো মোক এবাৰ মোক কৈ দিয়াচোন তুমি ভালদৰে দীপাৱলীত কি-কি উৎসৱ মানে দীপাৱলীত কেনেকুৱা ধৰণৰ আয়োজন কৰা হয়। তোমালোকে তুমি একবাৰ মোক ক'বা নেকি?
হয়-হয় আমিতো গাঁৱৰ পিনে দীপাৱলী পোৰৰ উৎৰত দীপাৱলী বহুত ধুমধামেৰে পালন কৰো।
অ পুৱোৱাৰ পৰা কি কৰা সেইটো মোক, কোৱাচোন পোৱা উঠ ঠিক কি কৰা তোমালোকে।
আমি পুৱ আমিতো পুৱা উঠি বহুতো বহুত ধৰণৰ কাম থাকে। যিহেতু চৈধ্য় বছৰ বনবসতে ৰামচন্দ্ৰ ঘনিজ ঘৰলৈ আহিছিল। সেই ফূৰ্তিতে আমি বহুতো ধৰণৰ ৰং ধেমালি কৰো। অ যে ত সে আগৰ দিনৰ সময়ত, পোহৰৰ ব্যৱস্থা নাছিল, সেই সেই গতিকে চাকি জ্বলাই ঘৰৰ সন্মুখত কলপুতিত পুতি কিনে আমি তেওঁক আদৰিছিলো, সেয়ে তেওঁৰ আনন্দত টে বহুতো আনন্দময় পৰিৱেশ, পালন কৰা হয়।
অ-অ তোমালোকৰ গাৰ পিনে ভালেই ধৰণে অ উপাৰ্জন কৰা হয়। আমাৰ মই এতিয়া গাঁৱত যোৱা বহুত দিনেই হ'ল ইয়াতে চহৰতে থাকোঁ, যিহেতু আমাৰপিনে অ বহুত ধুমধামেৰে আয়োজন কৰা হয়। আমাৰ এনে কেনেকুৱা আয়োজন কৰা হয়। তুমি শুনিব বিচাৰা নেকি এবাৰ?
হয়-হয় শুনিব বিচাৰো।
আমাৰ পিনে মানে ৰাতিপুৱাই উঠিয়ে চবে গা ধুই গা পা ধুই কিনে মানে কল পুলি লগোৱা হয়, কল পুলিত আৰু গধলি চাকি দিয়াৰ বাবে তাতে বাঁহেৰে এনেকুৱা সজোৱা হয়, কলপুলিত আৰু আমাৰতো সৰু ল'ৰা ছোৱালীও থাকে। তাৰে বাবে পোহৰৰ বালবিলাক মানে বহুত ভাল পায়, তেওঁলোকে মানে আৰু দেখিবলৈও ভাল লগা হয় যিহেতু গুৱাহাটী চহৰত থাকোঁ মই তাতে মানে পোহৰৰ অলপমান কম মানে, তাতে লাইটটো লগাই কিনে মানে সেইদিনা অমাৱস্যাও থাকে ন ঘৰৰ চব দীপাৱলীৰ দিনা তাৰ কাৰণে আমি পোহৰ পোহৰৰ কাৰণে মানে অ চাকিত জ্বলাৱত তাৰে বাহিৰে আমি লাইটটো সজোৱা হয়। লাইট বিলাকেদি ঘৰ বিলাক সজোৱা হয়, এনেকুৱা ধৰণত সজোৱা হয়, আৰু গধূলি হোৱাৰ লগে-লগে আৰু আম আমাৰ সৰু ল'ৰা-ছোৱালীবিলাকে ফটকাও ফুটাই বাৰু ফটকাটোতো এনিটাইম চলিয়ে থাকে তাহাঁতে ফটকা ফুটোৱাৰ ধানদাতে মানে আমাৰ যীয়েত টো মন্দিৰ আমাৰ কাষত কালী মন্দিৰ আছে। তাতে গধূলি টাইমত নাম কীৰ্তন গাই কিনে মানে সেনেকৈ তাতেও ফটকা ফুটাই বাৰু তাতে সেনেকুৱা ফটকা ফুটাই কিনে চাকি ধূপ দি কিনে সেৱা জনোৱাৰ পিছত আমাৰ অ কিন্তু সেৱ জনাৰ পিছত আমাৰ অ অ', অ ', এ, কি প্ৰসাদ বিতৰণ হয় এইবিলা কেই হয় আমাৰ পিনে
অ', মিঠাই আদি খোৱাও হয়।
অ', অ', হয়, হয়, হয়।
নতুন কাপোৰ লগ লোৱাৰ লগতে উদযাপন কৰা হয়, নতুন কাপোৰ লৈ কিনে
অ', অ', আৰু এটা তোমালোকৰ কাষত কালী মন্দিৰটোত কেনেকুৱা ৰাতি আয়োজন হয় তুমি এবাৰ মোক জনাবা নেকি?
আমাৰ কাষৰ কালী মন্দিৰটোত কালী পূজা কৰা হয়, লগতে সকলো চো ওচৰ চুবুৰীয়াৰ সমন্বয়তে গেটাৰ্থে এখন শৰাই দিয়া হয় শৰাইত শৰাইত ভা সমূহ ৰাইজৰে ভাগ লোৱা হয় আৰু প্ৰসাদ বি বিতৰণ কৰা হয়। এ, ভালে পৰিৱেশ আৰু হয় অ সকলো গাঁৱৰ মানুহে একজোট হৈ কেনে মা কালি মাক সেৱা কৰাৰ লগত তে গোটেই গাঁওখনক আশীৰ্বাদ প্ৰদান কৰে তেওঁ।
উম', উম'।
তুমি পিছে কালী পূজাটো কেনেকুৱা পোৱা, কালী পূজাৰ দিনটো মানে বাকী উৎসৱতকে কেনে কুৱা তোমাৰ ফিলিঙ এ, তোমাৰ মানে মনৰ উৎসাহটো কেনেকুৱা, তোমালোকৰ পিনে।
হয়, হয়, বহুত ভাল লাগে আমাৰ, আমাৰ ইপিনেও বহুত ধুম ধামেৰে উদযাপন কৰা হয় যিহেতু, সেইদিনা সকলোকো লগ পোৱাৰ লগতে মনত এটা ব বৌত ভাল ধৰণৰ শান্তি পোৱা যায়।
অ', অ'।
যিহেতু পহৰৰ উৎসৱ পহৰৰ উৎসৱ দীপাৱলী বুলি কোৱা হয়, সেয়েহে মনটো বহুত পহৰ বিৰঙাই আনে।
অ', হয়, হয়, হয়, হয়, সেয়াই আৰু অ', তোমালোকৰ পিনে লাইট লগোৱানে ঘৰত। লাইট মানে বাল্ব লগোৱা নে মানে ৰং বিৰঙৰ প্ৰাত
বাল্ব লগোৱা হয়। বহুত ধৰণৰ। লগোৱাৰ লগতে চাকি বন্তিৰে জাকত জিলিকা কৰি তোলা হয় কাৰণ পো পোহৰ সকলোতে লাগিব যিহেতু পহৰৰ উৎসৱ দীপাৱলী বুলি কোৱা হয়।
তুমি যে ফাষ্ট টপিক অ, ফাষ্ট বাক্যশাৰী যে কৈছিলা ৰাম বনবাসৰ পৰা সেনেকুৱা সেইখিনি বিষয়ে অলপমান মোক ভালকে ক'বা নেকি, মই মানে এইখিনি ইমান ভালদৰে নাজানো মানে কেনে কুৱা কি পৰিৱেশৰ কাৰণে
হয় আমাৰ প্ৰ প্ৰভু ৰাম ৰামচন্দ্ৰ যেতিয়া বনবসলৈ চৈধ্য় বছৰ বনবসলৈ গৈছিল।
উম-উম হয়-হয়
যে ককলললাৰ নিৰ্দেশক সেই যাব ৰাৱণক লংকাত হত্যা কৰি চৈধ্য় বছৰ মূৰত বনবাস খাতে ৰাম চন্দ্ৰ নিজ-নিজ গাঁও নিজ অযোধ্যালৈ আহিছিল। অ দলে আগতে সেই সময়ত তেতিয়া পোৰৰ ব্যয়ৱস্থা গাঁত পৰ্ণ থল নাছিল সেই গাঁও বী কে ৰামচন্দ্ৰক আদৰিবলৈ ঘৰৰ সন্মুখত নিজা নিজা চাকিত পহৰ জিলিকাই তেওঁক আদৰিব খুজিছিল। আৰু বিভিন্ন ফূৰ্তিতে ফটকা আদি জ্বলাই আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিল।
হয়-হয় আজি তোমাৰ পৰা এইখিনি কথা তথা জানি কিনে মই বহুতেই ভাল পালোঁ মই জনা নাছিলোঁ আচলতে এইখিনি কথা মই ইমান ভালকৈ। তোমাৰ পৰা মই বহলাকৈ জানিব পাৰিলোঁজি ধন্যবাদ মোক ইমান সুন্দৰভাৱে জনোৱাৰ বাবে
হয়-হয় মই ব তোমাক কৈ কেনে বহুতো মনত খুব আনন্দ লাভ কৰিলো।
গাঁৱৰ পিনে দেৱালীটো কিমান দীপাৱলীটো কিমান দিন আয়োজন কৰা হয়।
গাঁৱৰ দিনে দেৱালীটো অৰ্থা এদিনেই পালন কৰা হয়।
অ আগতেতো দুদিনে আজিকালি এদিন হৈছে, বাৰু
উম হয়-হয় হেল্ল'।
কবা নেকি তোমালোকৰ ঘৰত। মানে কেনেকুৱা ধৰণৰ পৰিৱেশ হয় দীপাৱলীৰ দিনা যিহেতু পোহৰৰ উৎসৱ। হাঁহি ধেমালি কৰিব লাগে, সেনেকুৱা উৎসৱ আৰু তোমালোকে ফটকা ফুটোৱা নে ৰাতি।
মনত। আনন্দক বহুতো মুখত সকলোৰে মুখত পোহৰ থকা যেন অনুভৱ হয়, কাৰণ পোহৰো উৎসৱ দীপৱলী বুলি কোৱা হয়। আমাৰ বহুতো মি। ঠা আদিৰ যোগান কৰা হয় ঘৰত। সকলোৱে মিলি খোৱা হয়। ফটকা আদি জ্বলোৱা যায়, ‌ আমাৰ ঘৰতো।
উম-উম-উম-উম। হয় বাৰু অহ। কি ক'ম আৰু থাকে। ভাল লাগিল তোমাৰ পৰা ক। কথাবিলাক শুনি কিনে ইমান। মানে গাঁৱৰ পৰিৱেশটো আৰু গুৱাহাটীৰ। অ যিহেতু গাঁৱৰ পৰিৱেশতটো আৰু গুৱাহাটী। চহৰৰ পৰিৱেশ। টো বেলেগ-বেলেগ ধৰণৰ হয় আৰু চব উস।
উম-উম।
মই আজি তোমাৰ পৰা জানিব পাৰিলোঁ যে গাঁৱত কেনেকুৱা অ পৰিৱেশ হয়। আৰু তুমিও মোৰ পৰা জানি কিনে কেনে পালা।
মই জানি কেনে তোমাৰ পৰা বহুত আনন্দ লাভ কৰিলো। যিহেতু নজনা কথা জানিবলৈ খুবেই ইচ্ছা যায়।
উম-উম-উম হয় বাৰু অহ।
আমাৰ এতে আমাৰ এতে। আমাৰ-আমাৰ এইটো এটা সংস্কৃতি আমি এইটো সদায় বজাই ৰাখিব লাগিব।
উম অ হয় বাৰু।
ধুমধামেৰে উদযাপন কৰি আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিব লাগিব।
উম যিহেতু আমি বহুত কথা জানিব পাৰিলোঁ, দীপাৱলীৰ বিষয়ে তুমি সামৰিন সামৰণিখিনি ক'বা নেকি মোক। কেনেকৈ আমি এইটো মানে। আমি সদায় আমি মানে উদযাপন কৰি ৰাখিম মানে আমাৰ কি বুলি কয়, এইটো। কি বুলি কয়। মানে কেনেকেটো ধৰি ৰাখি। খিম আমি।
সেই দিনটোত সকলোৱে ঘৰত সময় অকনমান স'ক সময় দি কেনে ধুমধামেৰে উদযাপন কৰিব লাগিব। মুখত আনন্দময় আৰু পোহৰৰ মুখ এখন লৈ কেনে যিহেতু পৰ দীপাৱলী বুলি কোৱা হয়।
উম-উম-উম-উম-উ
কিলে আৰু হিংসা ভাৱ মনত নাথাকিলে। এই এই উৎসৱটো ভালকৈ উদযাপন কৰিবলৈ আমি প্ৰকাশ পাম
হয়-হয় বাৰু মই তোমাৰ পৰা এইবিলাক কথা জানিব পাৰি মই ব আজি বহুতে সুখী বাৰু তুমি ভাল কথা ক'লা আজি। দিয়া তেনেহলে তম ঠিকে আছে তুমি যি-যি ক কলা- কেই ক'লা ভালেই ক'লা ভাল লাগিল শুনি আজি যিহেতু দিয়া দী- পাৱলী লৈকে আৰু বেছিদিন নাই তাৰে কথা আমি পাতিব পাৰিলোঁ জানিব পাৰিলোঁ।
হয়-হয় উম মই ব মোৰো বহুতো ভাল লাগিল।
উম-উম
দিয়া তে ভালে থাকা উম দিয়া।